হেল্ল'।
হয়।
হেল্ল'।
আপুনি।
হয় হয় শুনিছো। তুমি শুনিছা?
অ অ ক'ত ঘৰ তোমাৰ?
কি কৰিছা মোৰ ঘৰ তেজপুৰতে।
আহ তেজপুৰ নেকি তেজপুৰ।
উম উম। তেজপুৰৰ তোমাৰ টি এম চিৰ ওচৰতে বুলি ধৰা আৰু।
অ কি সেইটোম কি ওচৰত নেকি।
উম উম। বাকী ক্ৰিকেট চ্ৰিকেট খেলিছানে নাই?
উম। পানীৰ কাৰণে খেলিব পৰা নাই। তিতি‌ আছে বোলে।
আজি যাম বুলি কৈছিলে। নাই নাই আজি যাম বুলি কৈছিলে ফোন মাৰিছিলে বাৰু মোক এতিয়া। এ যাবা নেকি?
যাবা নাই খেলিব।
উম পোৱালি হয় যদি যাম বাৰু।
অ। যাব পাৰিলো আমাৰ তাত পানী গোটেই।
আমাৰ তোমাৰ এই অলপ ভিতৰলে সোমাই যাব লাগে তোমাৰ।
অহ অ অ। কিমান কিমান মান কিমান মান।
লৰা ছোৱালী।
সোতৰ ওঠৰটা মান হয় আৰু।
হয়ন কেইটা মান। আহ খেলিব।
পাৰিবা পাৰিবা কিয় নোৱাৰি ব।
হাৰি যে। কি বুলি কয় পোৱালি আহে নে নে বাহিৰৰ পৰা আহে।
বাহেউ পও আহে বাহি পাও আহে।
অ।
বাকী তুমি এতিয়া। অ। অ বাকী তুমি এতিয়া কি পঢ়ি আছা।
মই মোৰ পঢ়া শুনা শেষ।
আছা নে কিবা কৰি আছা নেকি।
নাই নাই মোৰো সেই বুলি ধৰা আৰু।
অ। থিকে আছে।
বাকী ঘৰত চবৰে ভাল।
অ ভালেই ভালে তোমাৰ কোৱা?
ভাল ভাল ভাল।
এই ভাওনা চাওনা নাই নেকি সেইফালে?
ভাওনা তেনেকে খবৰ পোৱা নাই বাৰু। নাই নাই তেনেকে আমাৰ ইয়াত মাজতে হৈ গ'ল গাঁৱত। এতিয়া জানো। উম হল হল হল।
অহ এ ভাল ন এখনো চোৱা নাই এইবাৰ।
তোমালোকৰ তাত তোমালোকৰ ফালে নাই হোৱা নেকি ভাওনা?
হোৱাই নাই যোৱা বছৰ ৰাখো নহল। একদম হোৱা।
অ এইবছৰ ৰাস হবনে নাই?
অহ ৰাসৰ টাইমতহে গম পাম আৰু।
উম এই এনেই আগতে খবৰ খাতি গাঁৱৰ মানুহে দিয়া নাই নেকি?
নাই এতিয়া এনেই নৱেব মানতে হব।
উম
তোমালোকৰ ঘৰ যদি পট তখন লৈ য গলাগা।
উম থাকে থাকে তুমি চিনি পোৱা নেকি তাক?
তাকেই তাক মানে সেই একো হোৱা নাই ছোৱালীজনীৰ লগত এবাৰ ধৰা পৰিছিল মামাক
অ কি মানে ধৰা পৰিছিল মানে কি? বেয়া কামতে নে কিবা ভাল কামত?
ছোৱালীৰ লগত বহি আছিলো আমি ক'লো আৰু তেনেকৈ বহা দেখি সৰু ল'ৰা ছোৱালী। কোনোবা কৈছে সি বিধায়ভা চাইদৰ -
তাকে পালে দুচাত মান দিবাচোন।
দিব লাগিব তিনমাহ মান আহিল ত আমাৰ গাঁৱতে হ'ল বাৰু এইবাৰ আহিলেতো পিত
উম তিন নম্বৰ পাৰো দিবই লাগিছিলে ভিতৰত মোৰ মতে।
এ ছোৱালীজনী বহুত সৰু আছিল। সেইকাৰণে।
অহ তুমি প্ৰীতম কেনেকে চিনি পোৱা?
সেইটোৱে চিনি পাও নামটো সুধিছিলো তেতিয় প্ৰীতম বুলি কৈ
অহ। বাকী এতিয়া কিবা জব চব কৰিছা নে নাই কৰা?
যোৱাই নাই এনেই সৰু সুৰা কে কি বুলি কৈ কৰি থাকো আৰু।
উম।
নাই নাই ময়ো সেই তাকে অনলাইনত কিবা কিবি পালে কৰো আৰু।
অ ঠিক আছে ছয়টামান বজাত ফ্ৰী থাকা যে যদি কবা চোন যদি কবা।
অ কিহৰ প্ৰজেক্ট বা মই বাৰু ফ্ৰীয়ে আছো দিয়া।
অ তাকে সেইটোৱে আৰু মানে মই শিকি শিকাই দিম বাৰু।
অ ঠিক আছে বাৰু।
অ ঘৰত কোন কোন থাকে?
বাকী আমাৰ ঘৰৰ মা দেউতা মই তোমালোকৰ ঘৰত?
অ তিনজনী ন
উম তিনিজনে বা আছিল বা বিয়া হল।
অ অ বা কিমান ডাঙৰ?
বা দছ বছৰ ডাঙৰ মোতকে।
অ কি ওচৰতে বিয়া হৈছে নেকি?
ওচৰতে মানে অলপ ওচৰতে আৰু মানুহ ওচৰ নহয়।
ডাঙৰ হৈছে
উম ডাঙ ডঙ
অ তোমালোকে ঘৰৰ চব পিবা সিমান দিনে হেমন্ত কিবা আছিলে
আহ অ অ চিনি পাইছো পাইছো পাইছো তাইক সিমান্ত সিমান
অ নিশ্চয় নিজৰে ভণ্ ভণ্টি সেইজনী বিয়াদিনাখন মাতিছিল বাই ৱৰ্লড এটেক
আজি নেকি?
আজি নহয় এই হ'ল
মে আজি ঘৰত নাই গৈছে নেকি?
অ কেমেৰা মেন তেৰণি আহিব পাৰে।
উম উম।
হালাহত ট্ৰেইন পাইছিলি মই চিনাকি মানুহ এজনক ব হবি বাৰু শুইছিলে।
উম, ইনে তুমি হেৰি পাইপ পাই পাই দেই পায় পায় বাকী তুমি ইনে হেৰি এডিএৰি চেডিএৰি বা অন্য কিবা চৰকাৰী জব চবৰ কাৰণে এপ্লাই নাই কৰা নেকি?
অ এ ডি আৰ ই এইটো কাৰণে হেৰি বাৰু উম যোৱা বাৰ ফেইল কৰিলো, এইবাৰ এপ্লাই ষ্টা
আহ এ কৰি আছা তাৰমানে? চেষ্টা কৰি থাকা। নাই নাই মই এইবছ ত নাই নাই মই এইবছৰ বছৰ পৰাহে ধৰিম যেন পাইছো।
এতিয়া এপ্লাই ষ্টাৰ্ট হব চাগে চেপ্তেম্বৰত।
উম তাত তোমাৰ ভাইটি এটা আছিল বুলি কৈছিলা ন ভাইটিটো ক্লাছ কিমানত?
ক্লাছ ইয়া
উম। মেট্ৰিক দিবলৈ হৈছে আৰু ন?
অ দিব আৰু তিনিবছৰমান আছে আৰু।
উম। বাকীনে তুমি ভাওনা চাওনা কৰা নাই? কৰিছে কৰিছে এই আপোনাৰ হাতৰ চোৱা লাগি আছে। টো এইটো কাৰণে, সেইটো কাৰণে কৰা নাই মানে আজিৰপৰা আজিৰ পৰা কৰিব পাৰিব আৰু, তোমালোকৰ খেতি কৰে নাই? কি কয়? অ আজি ভাঙিছে আজি ৰাতিপুৱা ভাঙিছে। অ ভাঙিল ভাঙিল ভাঙিল। আজিৰ পৰা পাৰিব আৰু।
অঁ।
তোমালোকৰ খেতি চেতি নাই কৰা নেকি?
শিকিছে, আজি মানে উম।
আহ
বাৰু উঠিয়ক ঠিক হব দিয়ক।
উম উম, ভাল লাগিল ভাল লাগিল।
হয়।